অহ কোৱা
কি কৰি আছা
এয়া অকমান এই ৰাস্তাতে খোজকাঢ়ি আছিলো কোৱা
অ ।
কি কৰিছা
এয়া
আৰ প অহ অ কিয় কি হ'ল
এয়া জ্বৰ
জ্বৰ হৈ গৈছে মেডিচিন
ভৰি বিষ খোজ কাঢ়িব পৰা নাই
অহ, ' হ', মেডিচিন খালা নে নাই?
মেডিচিন খালো।
মিছা কথা কৈ আছা। খাইছা, খাইছা নে নাই সচাকে কোৱা?
বাহ',
অ', - অ', মই গম পাইছিলো, কাৰণ তুমিটো মেডচিন নো,
মানে এটা কি কিবা দিছিলে, সেইটো খাইছো।
ভালতো পোৱা নাই?
নাই।
কি খুৱাইছে গম নাপাও,
নাই নাপাওঁ,
ইয়াতে যোনে যি মেডিচিন দিয়ক খাই দিব আৰু সেইটো খাই পেলাই কাম কৰিব নে নকৰে একো বুজি পোৱা নাই ন',?
আহ',
মেডিচিন নোখোৱা মানুহৰ লগত যি হয় আৰু,
অ ', এইটোৱে,
মোৰ বাটত,
হা',
চানডে বুলি আজি কি হ'ল,
একো হোৱা নাই।
মোৰতো একেই অৱস্থা ৰাতিপুৱাৰ পৰা গোটেই বৰিং লাগিছে।
অ আজি চানডে বুলি লাগাই নাই, বহুত বৰিং লাগিছে।
উম', চানডে বুলি ক'তো ওলাব পাৰা নাই ওলাইছিলো আধা ৰাস্তাৰ পা আকৌ ঘূৰি আহি গ'লো।
ক'ত গৈছিলা?
যোৱা নাই অকমান ৰাস্তাতে ওলাইছিলে আৰু
অহ
ঘূৰি আহি গ'লোঁ।
অহ
কৰিম আৰু কোনো নাথাকিলে লগত, আৰু ভাল নালাগে ন।
উম', আজি তুমি অকলে, তোমাৰ ফ্ৰেন্ডছ কেইটা যোৱা নাই?
যোৱা নাই ইহঁতৰ ঘৰত কাম আছে, মোক কৈছে তই আহ', আমাৰ ঘৰত আহ মই কৈছো ৰ', মই অকণ ওলাব লাগে বুলি ক'লো হয়', ঠিক আছে হ'ব তেন্তে যা', যদি সোনকালে আহিলো তেনেহ'লে আহিবি আৰু, অ', ঠিক আছে তে, আহিম এনকে ওলাই গ'লে আৰু একো লাভ নহ'ল পিছত কে আকৌ আহি গ'লো।
অহ
তাৰপিছত সিহঁৰ ঘৰ এ সোমাইছিলো হে, আকৌ দাদাই দাদাই ফোন কৰিলে ব ঘৰত যা কিবা এটা কাম এটা আছে। সেই কামটো কৰা শুকালে কালে।
অ' তোমাৰ দাদাও আছে।
উম
অহ
সেইকাৰণে দাদাই কলে কাম এটা আছে বুলি।
উম' তোমাৰ ঘৰত কোন-কোন আছে?
মোৰ ঘৰত দাদা আছে, মা আছে আৰু মই।
অহ বৌ'টো নাই।
একচুৱেলি আমাৰ আমি চাৰি ভাই
আহ
চাৰি ভাইৰ মাজত দুটা দাদা বিয়া পাতিলে। বিয়া পাতি কিনে আছে। ত হ'ল।
অ',
এতিয়া আমি দুই ভাই থাকোঁ একেলগত।
উম, আহ।
মায়ে লগত থাক কে নাই দাদা মই দাদা ফ্লাৱাৰ ডেকৰেচনৰ কাম কৰে।
আহ,
বাৰো তেনেকাই আছে।
উম',
আৰু মইতো মেডিচিনতে আৰু লাগি আছো। আৰু কি কৰিম উপায় নাই। মানিকল ম উম তুমি কি কৰি আছা? আজিও একেই মা নাছিল নহয় ঘৰত।
অ',
গৈছিলে, সেই বৌহঁতৰ ঘৰত গৈছিলে।
অ',
বৌ ঘৰত গৈ থাকিলে, তাতে এই এতিয়া আহিলেহে মই ঘৰত বনালো,
তুমি বনাব পাৰা?
এ নকবা মোৰ হাতৰ খোৱা হলে তুমি আঙুলি চেলিকি দিবা।
অ' হ, এদিন ট্ৰাই কৰিব লাগিব।
উম
আহ
বেছি একো বনোৱা নাই চিকেন বনাইছিলো আৰু সেয়া মনত আছে মোৰ সেয়া লাষ্ট টাইম কৈছিলা যে। ঢেঁকী উ কি ঢেঁকীয়া শাক কৈছিলা নেকি
অ অ ঢেকীয়া শাক ।
কিয়া শাক বনাইছো আজি মই প্ৰথমবাৰ
অ বাহ পাইছা
চাই পেলাই চাও যে বনাই বুলি আজি নিজে বনাইছো তল কেনেকৈ মা নাই অকলে অকলে মই ঘৰত আছো মে যোগাৰ দি গৈছে তই বনাই খাবি আৰু তই তো বনাব পাৰই আৰু তই বনাই খাবি আৰু চিকেন বনালো ঢেকীয়া শাক বনালো
যি কালি লৰা বনাব লাগে এইলাক ৰান্না কাম কৰিব লাগে।
উম একচুৱেলি মোৰ অকমান হেবিটছ আছে একচেলি মই অকমান খোৱা বোৱা বনাবলৈ মই ভাল পাও ।
কিন্ততো ভালেই ।
উম নিজে ইণ্ডিপেণ্ডেণ্ট থাকিবই লাগে ন ল'ৰা হওঁক ছোৱালী হওক ইণ্ডিপেণ্ডেণ্ট থাকিবই লাগে।
লাগে।
অ আজিকালি জানাই মই মেডিচিন লাইনত কাম কৰি আছো এতিয়া ফিউচাৰত মই এ যদি আমাৰ যদি হওক । তেনেহলে চোন মোৰ বেলেগ ছেপেৰেট ৰুম লৈ থাকিব লাগিব তেতিয় হ'লে মোৰ অকলে খোৱা ব বনাই থাব লাগিব ৰেণ্টত যদি থাকো মই সেইকাৰণে আগতে গ প্ৰিপ্যন লৈ লৈছো কি বে প বেয়া আছে ন পিছতকে একো প্ৰব্লেম নহয় মোৰ আৰু এক কেনে আগতিযাকে আৰু ঠিকে আছে তোমাৰ যি কি হ'ল
আজি আজি দিনটো পুৰা বেয়াই গল কৈ লাভ নাই
আজি ডক্তৰে পোৰা বেদ ৰেষ্ট দিদিছে নেকি
অহ মানে কাম চাম কৰি কিনি মোৰ ডগি আছে তাক গা পা ধুৱালো মই গা ধুলো তাক খোৱাদ দিলো তাৰ পিছত খোৱা বনালো তাৰ পিছত এইবিলাক কৰোতে কৰতে তাৰপিছত এয়া শোলো আহ বেছি টাইম শুবও পৰা নাই এ মানুহ আহিছে তাই ভুকি আছে মোৰ টোপনি ভাঙ্গি গল
হম।
আপুনি আহা এ নে ইমান জোৰকে টোপনি আহিছিলে আজি তাৰ কাৰণে মই টোপনিও দিব পৰা নাই এনেকা উৎপাত কৰিছে আজি
বাপলু লা অঁ
বহুত উৎপাত কৰিছে আজি
ন ক'বাত দেও বাৰ বুলি জাষ্ট থৈ আহিব সময় নাই
অ ভাবিছিলো আজি এটা দিনেই পাও যোনটো পুৰা মাহত মই ৱেইট কৰি থাকো
মাহত নহয় সপ্তাহত চুইত কৰিব লাগে। তাকেই
সপ্তাহত মানে ইমান বিচাৰো চানডে কেতিয়া আহিব চানডে কেতিয়া যেতিয়া আহে মই খান্তি নাপাওঁ।
উম আৰু চানডেটো এনেকুৱাকে আহে যেন গোটেই দিনটো একেৰাহে পতককনে গুচি যায়। গমেই নাপাও আৰু বাকী দিনবোৰত যেতিয়া কাম কৰিব লগা হয় তেতিয়াটো মানে কি ক'ব আৰু ইমান দে কেইদিন যায় যেন কিয় নাযায়? সোনকালে দিনতটো এনেকা যেন লাগি থাকে আৰু চানডেটো হ'লে ইমান সো যে গমেই নাপাওঁ
মইতো সেইটোৰ কাৰণে ভাবো যে আজিৰ দিনটো কিয় গ'লগৈ আকৌ কালি আৰু এ মান দে মনডেটো মোৰ দেখিব মন নাজ
উম নকব আৰু দিনটো এনেকে গ'ল এই ৰাতি মোৰ আজি গোটেই দিন। ৰান্ধাতে গ'ল জানানে ।
অ মোৰোতো
ৰাতিপুৱা সেই একে মোৰ লগৰটো মাতিলে। ক'লে তো সেইদিনাখন চিকেন শৰ্মা বন চিকেন শৰ্মা মই বনাব পাৰোঁ সেইদিনাখন বনালো শৰ্মা মই নিজৰ ঘৰত খালো ষ্টেটাছ লগাইছিলো কাৰণে কৈছে তো অকলে অকলে বনাই খা আমাক কেতিয়াবা বনাই খুৱাব পাৰো। সেইকাৰণে আজি ৰাতিপুৱা ৰাতিপুৱা মাতি লৈ গ'ল। গৈ পেলাই সিহঁত ঘৰত বনালো। চিকেন শৰ্মা বনালো আৰু হেৰি বনাইছিলোঁ পিপাৰ নান বনাইছিলোঁ। বনাই কেনে খালো। আকৌ ঘৰত মায় কৈ আছে মই নাথাকোঁ তই কিবা এ বনাই খাই ল'বি লগ পইচা দি গ'ল তই চিকেন চিকেন আনি বনাই খাবি। আকৌ ঘৰ দেখি। চিকেন বনালোঁ। এতিয়া আকৌ গাটো অকণ ভাবিছোঁ অকণ ৰেষ্ট লওঁ লগৰ বিলাক। কৈ লগৰতে কৈ আছে সেই দেওবাৰ আজি বল কিবা এটা খাওঁ। অ সেতে গুচি গ এতিয়া ম সিহঁতক আনিবলৈ গ'ল। মোক অকলে থৈ গ'ল এয়া পাত নকৰো কৈছোঁ। গুচাই থাক আদা, পিয়াঁজ গুচাই থাক।
অঁ তুমি ৰান্ধিবা ।
অঁ নহয় মই নাজানো চবে মিলি পেলাই ৰান্ধিব কৈ আছে মটন বিৰিয়ানী খাও বুলি কৈ আছে । সেইকাৰণে মোক কৈ আছে তই যোগাৰ। কৰ আমি গৈ পেলাই লৈ আনি আছোঁ এতিয়া মোকলৈ এই। কামত বহাইছিলেহে। এই দাদাই ফোন কৰিলে কাৰণে আকৌ ঘৰত গুচি আহিলো দৌৰি পেলাই। আকৌ যাব লাগিব এতিয়া আৰু নকবা আৰু শান্তি নাই দেওবাৰ তো মই এনেকাই গ'ল আৰু কি কবা মানে।
ঘৰত কাম কৰি আছ এতিয়া।
হা।
এতিয়া কাম কৰি আছে, তাৰ।
কাম কৰা নাই এই কিবা এটা বিচাৰিবলৈ আহিছিলোঁ এটা কাগজ এটা।
অঁ। আজি দিনটোৱে বহুত বেয়া গ'ল।
সচাকে, উম আছেটো কত শান্তি আছে। উমালিকে ক'ব নেকি পচন্দ। তুমি ৰেষ্ট কৰা অকমান।
তোমাক ৰেষ্ট নিদিয়ে ন মালিকে?
উম দিয়ে ৰেষ্ট মেইন কথা কি হ'ল এতিয়া ষ্টাফ অকল মই অকলে নহয়। এ নতুন খুৰা এজন সোমাইছিলে দোকানত। কামতো নোৱাৰে নতুনকে সোমাইছে, বুঢ়া বয়সত আৰু কাম কৰিবলে সোমাইছে একো এক্সপিৰিয়েঞ্চ নাই। তাৰ পিছফালে মোৰে মাথা মাৰি। লগীয়া হয় মই।
অঁ আগতে বেলেগ কিবা কৰি আছিল নেকি?
একো নাই। কেবা পগতি নেকি? অংকলটো কি কৰিছিলে নাজানো কি কৰিছিলে মাজত উ কৈ আছিলে তো আগতে কৈছিলে যে আগে পিছে কিবা হেৰি বেলেগ কিবা কাম কৰিছে
অ এইটোয়ে সেইটো কাৰণে মেডিচিনৰ ইমান নলেজ নাথাকে নহয়।
উম আৰু এইটো বয়সত আহি মেডিচিনৰ নলেজ লোৱা মানে বহুত ডাঙৰ কথা থ আৰু।
অ দেউতা তাক সৰুৰ পৰাই মেডিচিনৰ লগত মানে ডক্টৰ তাৰপিছত চব মেডিচিনৰ নাম জানে। কি কি খালে কি হব চব ডিটেইল জানিছিলে।
তথাপি নিজৰ বেমাৰ ভাল হৈছে অকমান ভাল মেডিচিন এটা খাব পৰা নাই।
উম
এয়াই হয়। তোমাৰ কথা কৈ আছো তোমাৰ কথা ক আছ
উম অহ।
ইমান ভাল নলেজ থাকোতে তুমি বেমাৰ হোৱাৰ পিছত আৰু এতিয়া আৰু ভাল এটা মেডিচিন খাব পৰা নাই।
নাই মোৰ তাত নলেজ নাই ন এইবিলাক।
কাৰ তাত আছে তেনেহলে?
হা মোৰ দেউতাৰ তাত কলো।
অ আচ্ছা আচ্ছা আচ্ছা।
বাপা মাৰ নিচিনা। বহুত আগৰ পৰা কৰি আছিলা ন।
তাকে তোমালোকৰ দেউত আগতে ক'ত কৰি আছিলে?
নেমকিয়াৰ আগতো ইয়াত কৰি আছিলে তোমাৰ আস্থা।
আচ্ছা।
আস্থাত তাৰ পিছত আস্থাৰ পৰা ইহঁত আহিল। কি নেমকেয়াৰ।
অহ।
হব দিয়া ৰাখো।
অ ঠিক আছে হ'ব দিয় দিয়া উম।